উ হেল্ল'
হেল্ল', এইয়া ৰাস্তাত ঘূৰি ফুৰিছো। এ পঢ়ি আছিলো।
বা' এতিয়াও পঢ়া নে ইমান ৰাতিলৈকে?
উম। এছ এছ চিৰ তৈয়াৰী চলি আছে। এচ এচ চিৰ কাৰণে পিপেৰেচন। এছ এছ চি জি দি অ।
লুংগি চুঙি পিন্ধি আছ যে?
অ এয়ে আছো। অকমান ঘূৰি ফুৰিছো। ঠাণ্ডা হোৱা সাঁজ
উম। ক লে কেতিয়া যাম নাই কম বা উম।
থ
বাকী ভাত পানী খালি?
ভাত পানী খালো। তই?
উম, খালো। মোৰ মানে বিয়া আছিলে বিয়াতে খালো।
অহ ', ক'ত বিয়া আছিলে?
তালি বা
কিহৰ বিয়া -বিয়া কিবা? মিতিৰৰে নে এনে?
মিতিৰৰ নহয়, কেটাৰিঙৰ কেটাৰিং কৰিব গৈছিলো।
কেটাৰিং?
উম,
আচ্ছা পইচ চা কিমান দিলে?
আৰু
তাতকৈ কম বেছি নাপায় নেকি?
এই এইটো- এইটো বাকীটো ভোজ খাই দিয়ে না। তেতিয়া আমাৰ সাতশ বছৰে তাই গম টো নশ মান মান টকা পায় ছেকেণ্ড দিছিলে তাইতোক খালে এইটো।
উম, সেইটো কমিশন লয়ে আৰু।
হুম, উম আমি অলপ দহটা বজাতে দহ হাহ। তোৰ পোন্ধৰটা ভাতৰ লগত।
উম,
বাকী পাস্তা ক'ল্ড ড্ৰিংক খুৱাইছে ত কেলা টো কেলা আইচ ক্ৰীম খুৱাইছে পানী পুৰি খুৱাইছে। তাৰপৰা আকৌ কেলা আকৌ কফি
হম।
একদম।
অহ ',
কিমান খালি খালিটো হেৰি আকৌ নিৰামিষ। এনেকুৱা চোট উঠে নহয় নিৰামিষ দি।
আচ্ছা।
পোন্ধৰটা আইটেম কৰিছে কিন্তু নিৰামিষ। পনীৰ খুৱাইছে। লাই এনেকাে আছো। আছিলে দিনটোৱে মই গৈছো বলে গৈ পেলাই ভোক লাগি আছে আমি বাৰটা বজা মানে চাৰে বাৰটামান বাজিলে আৰু। ভাত চাত খাই যোৱা নাই টো। চাহ কণ খাই গৈছিলোঁ।
উম,
তাৰ পৰা গৈ পেলাই। চাইছো পুৰা মাংস বুলি ভাবিছিলো। পুৰা মানে যোনটো পনিৰটো পুৰা ফ্ৰাই কৰি থোৱা আছে মানে। ভাবিছোঁ পুৰা মাংস পুৰা ফ্ৰায় মাংস তাৰপা। চাইছোঁ কেলা পনীৰ। কেলা এনেকুৱা চোট উঠিছে নহয়।
আছ
তই খাব নোৱাৰিলো তাৰপৰা। দালিয়ে তাৰপৰা এইটো, এইটো কি বুলি কয় কাঁঠফুলা সেইটো। সেইটো লৈ পেলাই নেমুচ। দি ভাত খাইছোঁ।
আচ্ছা।
উ,
কিমান মান মানুহ হ'ল?
মানুহে হেজাৰ উপৰত
দৰা বিয়া নে কইনা বিয়া আছিলে?
দৰা মানে দৰা কইনাৰ লগতে আছিল বিয়া কেতিয়াবাই হ'ল আজি।
অ ' ৰিচিপচন।
অ'। বেয়া ধনী ঘৰ মানে। সংঘৰীয়া আকৌ। লাখত গম পাইছো সং‌ঘৰীয়া মানুহ তুত বোলো কে
আচ্ছা।
এনেকুৱা চুত উঠিছে নহয়।
কিহত আহিলি তাৰ পৰা?
হ'ম।
তাৰ পৰা কিহত আহিলি?
তাৰ পৰা কিহত আহিলি? হেল্ল'! হেল্ল'! হেল্ল'! হেল্ল'!